হেল্ল' অ। কি কৰিছা? এই আছোঁ এনে। তুমি?
এ মই সিহঁতৰ লগত বহি পেলাই আহিলো।
অ, অ। বাকী কেনেকা? ৰেলি-চেলি কেনেকা হৈছে ইণ্টাৰভিউ?
ইণ্টাৰভিউতো ঠিকেই হ'ল নে? লাষ্টত অলপ বেয়া হৈ গ'ল আও, এতিয়া নেক্সট টো ট্ৰাই কৰিব লাগিব।
অ, এনেই এপ্লাই-চেপ্লাই কৰিলাই নাই? ফ্ৰম
এ এপ্লাই কৰা আছে, এই কি হয় বা নহয়ে দৌৰিব মানে পৰাই নাই, দৌৰিবলৈ চাওঁ।
অ সেইটোৱে বোলো ফোন টা ফোন কৰিছিলে ন? খবৰ-খাতি ভালে, ভালে। তোমাৰ-তোমাৰ-তোমাৰ? হেল্ল'
খবৰ খাটি কি, খবৰ খাটি?
ভালেই ভালে। বাকী অ, অ কোৱা, কোৱা।
এই মইটো এপ্লাইটো কৰিছো চবতে, কিন্তু এ ক'ত, কি কৰিব লাগিব গম পোৱা নাই নহয় এতিয়া।
অ, নাই এতিয়া প্ৰথমতে তোমাৰ লিখ কি এ লিখিত পৰীক্ষা এটা হ'ব। সেইটো লিখিত পৰীক্ষাটোৰ পিছত তোমাৰ আকৌ তোমাৰ দৌৰাৰ কাৰণে তাত মাতিব, ফোন কৰিব তোমাক।
অ।
হে হে ফোন কৰাৰ পিছত তুমি যাব লাগিব বোলো।
উম।
ত আহে যাবাই ন।
অহ
এই তোমাৰ মানে।
এনেকা মানে এপ্লাই কৰা মানে এনেকা পোষ্ট কিমান আছে নো?
পষ্টটো তোমাৰ এবাৰ বহুত বেছি হ'ব বাৰু। তোমাৰ এইবাৰ লাখত যাব।
ভকেঞ্চি পোষ্ট ভা কাষত যাব।
মানে মই এতিয়া মানে এপ্লাই কৰিছোহে কিন্তু এতিয়া এনেকা মানে ক ক এপ্লাই কৰিব পাৰি মানে মই গম পোৱা নাই এতিয়ালৈ। দেহ
অ নাই তুমি এই স্থল চেন্টাৰতে কৰিব পাৰিবা। তাত পাৰিবা কৰিবলৈ আৰু তোমাৰ আৰ্মিতে কৰিব পাৰিবা হয়।
এতিয়া তুমি কিহৰ কাৰণে ফোন কৰিছিলা আৰু মোক।
এই সুধিবলৈ মানে এনেকা এই আছাম পুলিচ ধৰিলও বা বি এছ এফে ধৰি এনেকা। মানে কিমান দৌৰিব লাগে কি কৰিব লাগে?
অঁ অঁ।
কেনেকৈ প্ৰেক্টিচ কৰিম মানে তাৰ বিষয়ে অলপ কোৱাচোন এতিয়া।
আহ নাই সে হেণেকাই আও তোমাৰ তাতো মানে কষ্ট ক কৰি যাব লাগিব, সফলতা জানো এতিয়া হয় নাই। তে আমিতো নাজানিম
তাৰমানে মানে কোনটো দ দৌৰিম কেনেকে দৌৰিম। কিমান দৌৰিব লাগে।
এই মোবাইলবিলাৰ দিয়ে যে তাত চাই লবা। ম তোমাৰ পাওঁকেতিয়াবা প মইতো সেনেকে গম নাপাওঁ বাও, মোকহে প্ৰথমবাৰহে দিব দিওঁ আৰ্মিত দিম।
সেই কাৰণে। ভালকৈ ইমান গম নাপাওঁ আৰু সঠিকটো গম নাপাওঁ এতিয়া।
এতিয়া যোনটো মানে ষোল্লশ মিটাৰ ৰাণিং হৈ য
অঁ অঁ
সেই ৰানিংটো কিমান টাইমত মানে সোমাব লাগে মানে মানে ভাল মানে সোমাবলে।
এতিয়া তোমাৰ দুটা টাইম থাকে এটা হ'ল তোমাৰ ভাল টাইম এটা থাকে তোমাৰ চাৰি মিনিট পঞ্চল্লিছ ছেকেণ্ড। তাত যদি তাত যদি সোমাব পৰা তুমি ষাঠি ন ষাঠি ভিতৰত ষাঠি নহ প পাবা তাৰ তলত যদি সোমাব পাৰা তোমাৰ আনচল্লিছ নাম্বাৰ পাবা চাই যদি মানে দুই নম্বৰ গ্ৰুপত সোমাব পাৰা য তিনি নম্বৰ গ্ৰুপত সোমোৱা তেতিয়া তোমাৰ থাৰ্টি আহিব আৰু তোমাৰ দেই চাৰি নম্বৰ ওপৰত সোমোৱা তেতিয়া তোমাৰ হেৰি আহিব মানে তোমাৰ ওঠৰমান আহিব ওঠৰ সোতৰমান। এতিয়া সেনেকাে মানে আহিব বাৰু। বাকী তুমি যাবা নহয় ন এবাৰ দৌৰিবলৈ নামটো আহিলে?
দৌৰিব যাম মানে দৌৰিব যাম যাম যাম তুমি আহিবা নাই।
মই আহিম আহিম এনেই। ফিল্ডত ফিল্ডত অ' এনেই ফিল্ডত তোমাৰ জানিবৰ কাৰণে তুমি ধৰি আছা না পুৰা।
অ' যাওঁ যাওঁ ৰাতিপুৱা যাওঁ আৰু তুমি কেতিয়া পৰা আহিবা।
মইতো তোমাৰ আতি পুৰা গৈ থাকো বাৰু। ৰাতিপুৱাতো গৈয়ে থাকোঁ বাৰু মই তোমাৰ পাঁচটা বজাত পাই যামগৈ।
পুৱা পাঁচটাত পাই যামগৈ। আকৌ আপোনাৰ আবেলি পাঁচটাত পাই যামগৈ।
অ' অ'
সেইকাৰণে
বাকী পঢ়া শুনাটো ঠিকেই আছে।
শ কুমাৰ তোমাৰ
উ উ ভালেই ভালেই। এতিয়া তুমি কি পঢ়ি আছা?
মই এতিয়া তোমাৰ এই তোমাৰ। এইবাৰ দশম শ্ৰেণীত তোমাৰ দশম শ্ৰেণী পাছ কৰি তোমাৰ এইবাৰ মই একাদশ শ্ৰেণীৰ নাম লিখিছোঁ।
আহ তুমি কি পঢ়ি আছা?
মই এবাৰ মেট্ৰিক দিছোঁ, এ মেট্ৰিক দি পাছ কৰিলোঁ।
একে এটা বয়স, এটা বয়স হয় আমাৰ তাৰমানে ন আমি?
অ' এক বছৰ তল-ওপৰ
অ'-অ' হ'ব, এইবাৰ তোমাৰ প্ৰথম নহয় ন? চলচেন ত‌ই প্ৰথম? প্ৰথম দিবা এইবাৰ? অ'-অ' এ আবেদন কৰিলা নাই তাৰ কাৰণে?
আবেদন কৰিছো বাৰু।
অঁ আবেদন কৰা, আবেদন কৰা শেষ হৈছে নে, নে হ'ল শেষ হৈ গ'ল?
আবেদন কৰা সময়টো শেষ আৰু দুইদিন আছে মই আৰু কালি কৰিলোঁ।
অ' সেনেকুৱাই নেকি?
উম!
উম! পিছে আজি বতৰটো বোলো অলপ ভালেই ন দৌৰিবৰ কাৰণে?
উম
ইমান ৰ'দ-শ্বতো নাই, ৰ'দ-শ্ব'ত ইমান নাইয়েই বোলো।
ৰ'দ-শ্বত নাই, বৰষুণো নাই দিয়া বাৰু।
অ'-অ' এই ৰাতিপুৱা-ৰাতিপুৱা দৌৰিবলৈ পুৱা সময়ত দৌৰিবলৈ ভালেই আৰু তোমাৰ
অ' ৰাতিপুৱা তোমাৰ টাইমটো হেৰি এ আপোনাৰ পাঁচটাৰ পৰা দৌৰিবলৈ ভাল আৰু আৰম্ভ কৰিবলৈ পাঁচটাৰ পৰা।
হয়। সেইটো হয়-হয় বাৰু। বাকী তোমালোকৰ-তোমালোকৰ তিনিআলি ফিল্ড, তিনিআলি ফিল্ডখনত এ হেল্ল'!
কালিৰ পৰা আ-আহিবা ন?
অ' কালি পৰা যাম, কালি পৰা যাম। তুমি বাৰু তি-তিনিআলি তোমালোকৰ ফিল্ডখনতে দৌৰা? হেল্ল'!
হেল্ল'!
হেল্ল'! তোমালোকে বোলো তিনিআলি ফিল্ডখনতে দৌৰা বোলো? হেল্ল'! তিনিআলি ফিলখনতে দৌৰা বোলো?
অ-অ তাতে আমি চব লগৰখিনি একেলগে দৌৰো আৰু।
অ বাকী তিনিআলিফালে তোমাৰ অ তিনিআলি ফালে এনে তোমাৰ কেনেকুৱা ভালেইনে জেগাটো?
জেগাটো ভালেই ফিল্ডখন ডাঙৰে আছিলে অলপ বাৰু।
ন কিমান-কিমান মিটাৰ মান হ'ব?
এক মানে এ পাঁচশ মিটাৰ হ'ব আমি চাৰিশ মিটাৰকে তাত মানে মিলাই লৈছো আৰু ৰানিং কৰিব।
অ-অ ঠিকে আছে বাৰু ভালে বাৰু, আমাৰ ফালেও আছে এখন কিন্তু সৰু মানে আমাৰ আমাৰ চাৰি চাৰিশ মান হ'ব, চাৰিশ মিটাৰ মান এপাকত তোমাৰ! অ আহিম-আহিম কাইলে আহিম। এপাকত তোমাৰ হেৰি মান হব আমাৰ বেছি নহব দুশ পঞ্চল্লিশ মান হ'ব। আৰু তোমাৰ দু দুশ পঞ্চল্লিশ, দুশ পঞ্চল্লিশে হ'ব বেছি নহয় তোমাৰ।
উম।
সেইটোৱেই আৰু এতিয়া-এতিয়া ভাতপানী খোৱা হল নে নাই? হেল্ল' হেল্ল'
ল'
ভাত পানী খোৱা হ'ল নে নাই।
ভাত খালোঁ। তুমি?
মই খালো খালা আমাৰ। বনাই আছিলে এতিয়া হৈছে মাত্ৰ বাঢ়িছে মানে খাইছোঁ বোলো।
তাকে তোমাৰ ঘৰ তি তিনিআলি তিনিআলি ওচৰত তোমাৰ ঘৰ
উম উম ফিল্ডৰ ওচৰতে আৰু। বাকী কি বনাইছে মায়ে।
আ আজি দালি ভাজি ভাত তাতে ডিম বনাইছে।
অ
অ বাকী তোমালোকৰ কি বনাইছে?
ৰুটি আলু ভাজি।
আহ আহ
দিনটো খালে ভাল মানে।
অ বাকী ঘৰত কোন কোন আছে তোমাৰ।
ঘৰত মা দেউতা ভণ্টী বৰ্তা মামা।
অ অ
চবস্কাৰ।
অঁ অঁ
বাকী আমি এতিয়া দৌৰাটো আৰম্ভ কৰিব লাগিব।
আৰম্ভ কৰিব হৈছে আৰু হয় হয় তোমাৰ কাইলৈ পৰা কৰিব লাগিব বোলো আৰম্ভ।
উম আমি যে এটা পৰীক্ষা দিছিলো।
অ অ এই তোমাৰ লিখিত পৰীক্ষাটো ন।
উম উম পৰীক্ষাটো।
অ
কেতিয়া দিয়ে বা।
এইটো তোমাৰ সেইটো পৰীক্ষা তোমাৰ জানো কেতিয়া দিব এতিয়া। আলোচনা ঘোষণা কেতিয়া কৰিব পাৰা ৰিজাল্টৰ ঘোষণা।
ফলাফল ঘোষণা কেতিয়া কব নাজানো বাৰু মই তোমাৰ হেনেকাই তোমাৰ। পঁচিছটা ছাব্বিছটামান কৰিছোঁ এতিয়া শুদ্ধ কিমান হয় বা।
কেইটাক প্ৰশ্ন কৰিলে মানে নাম আহিব।
তোমাৰ আমাৰ অসমৰ কাৰণেতো তোমাৰ ভেকেঞ্চি মে তোমাৰ অলপ পদবিলাক বেছিকৈ থাকে ন। আমি তোমাৰ পঁচিছটা মান কৰিলে আহি যায় ফাইনেলৰ কাৰণে। মানে তোমাৰ পঞ্চাশ নম্বৰৰ ওপৰত হ'ব লাগে। একাৱন্ন বাৱন্ন তেৱন্ন মান হ'ব লাগিব। উম সেইটোৱে বাৰু। এয়া বাকী এতিয়া মানে তোমাৰ খোৱাৰ হেৰিবিলাক কেনেকুৱা দৌৰাৰ পিছত কি আহ কি খোৱা।
উ তাৰপিছতে আৰু বুট খাত, গোট তোমাৰ এই নেমু পানী।
অ অ ময়ো সনেক তোমাৰ নেমু পানীয়ে খাওঁ বাৰু নেমু পানী খাওঁ আহি বুট খাওঁ কেঁচা বুট।
উম খালে ভাল আৰু ৰোৱাৰ পিছত
উম উম
যোনখিনি মানে আমাৰ গাৰ পৰা ঘাম চাম ওলায়
অ নাই এইবিলাকো তোমাৰ ঘা গা পা ঘাম চাম ওলাই। তোমাৰ তেতিয়া তোমাৰ বহুত শক্তিও কমি যায় গাটো যেতিয়া খাব লাগে সেনেকুৱা বস্তুবিলাক মানে তোমাৰ আকৌ আৰু ভালকৈ ধৰিব পাৰিবলৈ আৰু বস্তু খাব লাগিব কিবা কিবি
উম উম উম
প্ৰ'টিন চ'টিন আহিবলৈ খাব লাগিব বস্তুবিলাক এনেই তোমাৰ মাছ ভাল মাছ ভাল মাংস ভাল পোৱা খাই
মোৰ তোমাৰ মাংসটো ভাল লাগে বেছি তুমি কি ভাল পোৱা
মইতো তোমাৰ মাংস মাংসই ভাল পাওঁ আৰু ছাগলী মাংস
অঁ
অ
ব্ৰইলাৰ মাংসটো
নাই ব্ৰইলাৰ মাংসটো খালে ইমান। ভাল নহয় বাৰু ৰাতি দৌৰ কাৰণে ইমান ভাল নহয় দৌৰাবিধ মানে মানুহৰ কাৰণে
ছাগলী মাংস যোনটো এ জোলটো বা তোমাৰ এই ভৰিৰ যোনটো
অ ছাগলী মাংসৰ কাৰণে হয় হয় খাব লাগে খাব লাগে খাব লাগে আকৌ তোমাৰ কেতিয়াবা অলপ ভৰি চৰি বিষাই থাকিলে সেই ছাগলী মাংসৰ তোমাৰ হাৰ্ডী বিলাক খালে তাৰ ভিতৰৰ যোনটো উ প্ৰটিনৰ নিচিনা বস্তুটো সেইটো খালেও ভাল হয়, ভৰি বিষ বিলাক আৰু জোলটো খালে ভাল হয় জুলটো মানে চুপ বুলি কয়।
অ অ
আহঁ সেই বাৰু এয়া ঠিকেই আছে বোলো ন
ঠিকে আছে ঠিকে আছে খাব লাগে।
উম হম